হেল্ল'। হেল্ল' শুনিছে নে? হয়। অ কি কৰি আছে আপুনি? অ'
শুই আছিলোঁ।
হয়, হয়। ভাত পানী খালে?
অ, ভাত পানী খোৱা নাই ৰ'ব। অকণমান দেৰি আছে।
হয়-হয় অ' বাকী তাত বিহু ওচৰ চাপিছে চাগে এতিয়া?
অ' বিহু হয় বাৰু দেই, বিহু ওচৰ চাপিছে এতিয়া।
অহ ট্ৰেইনিং কেনেকৈ কৰি আছে?
কি ক'লে?
বিহু প্লেনিং
অঁ বিহুৰ প্লেনিং, বিহুৰ প্লেনিং আপোনাৰ। ধুনীয়া ক'ব গ'লে ভাল ভালে চলি আছে।
বাকী অ তোমালোকৰ তাত অ মানে আপোনাৰ তাত কেনেকুৱা কি বিহু চলি থাকে? মানে যেনেকে বহাগ, সেইটো চবে জানে। বহাগ হৈ গল আৰু বহাগ বিহু, মাঘৰ বিহু আৰু কাতি বিহু মানে। তোমালোকৰ যেনেকে আমাৰ ইয়াত নিয়মবোৰ যেনেকে হয় তোমালোকৰ তাতো একে নে?
এই লখিমপুৰৰ পৰা কৈছে ন? মানে আপাৰৰ যেন লাগিছে আপোনাৰ ভয়চটো মানে
মই আপাৰৰ হয়।
অকে-অকে অ' আমাৰ মই মানে লৰা চমৰ হয় ন ত আমাৰ এইফালে অ একে হ ক'ব গ'লে বাট।
হয়।
বহাগ বিহুৰ সময়ছোৱা ইয়াতে বেছি ভাল লাগে। কম্পেয়াৰ টো বাকীকেইটা বিহু-বিহু কাৰণ বাকী বহাগ বিহুৰ সময়ত মানে চবে ডেকা কাপোৰ সময় সবে সকলোৱে ওলাই আহে। আহি। খিনে আপাৰ আছামৰ ফালে বা উজনি অসমৰ ফালে যেনেকে আপোনাৰ আ তেওঁলোকে হুচ হুচৰি চুচৰি গায় আমাৰ এই ইফালে ইমান হুঁচৰিৰ প্ৰভাৱটো। কম, বাট ভাল লাগে কাৰণ ইয়াতে মুকলি বিহু হয়। সেনেকুৱা হয়। তেনেকে চলি যায় আৰু বাকী কাতি বিহু
উম। মানে আমাৰ এইফালে নিয়মবোৰ অলপ অলপ বদলা যেন লাগে কাৰণ এইটো আপুনিও জানে ময়ও জানো। দুটা পাৰ্তত যিহেতো ডিভাইড হৈ আছে। তেমাৰ চামখন ন সেইকাৰণে বিহুত অলপ কিছুমান নীতি-নিয়ম চাগে বদলি হয়। অ' অলপ জানিব পাৰিম নেকি তোমালোকৰ। লে তুমি অলৰেডি কৈছাই। মানে কেনেকুৱা কি হয়? সেইটো ক্ষেত্ৰত আৰু অলপ জানিব পাৰিম নেকি যেনেকৈ আৰু কিছুমান আমাৰ যেনেকৈ আৰু কিছুমান আমাৰ যিতো সংস্কৃতিত যোনটো বিহু সংস্কৃতিত যেনেকৈ আপোনালোকৰ সেইফালে অহ মহোহো উৎসৱ আহি গ'ল। বা তেনেকুৱা ধৰণৰ আৰু কিবা আছে নেকি ইয়াৰ ওপৰত?
হয়-হয়, আছে-আছে মানে অ' হয় বাৰু সময় সতত মানে আমি যিহেতু গৈ আছো গতিকে আমি গতিশীল সময়ৰ সতত আমি মিলি কিনে কামবিলাক কৰিব লাগিব গতিকে কিছু-কিছু পৰিৱৰ্তন দেখা গৈছে এতিয়া।
হয়।
ক্ষেত্ৰটো অ, এতিয়া কেনেকুৱা হয় মানে ক'ব গ'লে উম অকণমান দিগদাৰ হয় আপুনি এবাৰ কওকচোন আপোনালোকৰ ফালে কেনেকুৱা হয়? মানে এবাৰ কওক মানে মাঘ বিহুৰ সময়ত কেনেকুৱা কি কৰে আপোনালোকে?
হয় যদি ক'ব যে মাঘ বিহুৰ ক্ষেত্ৰত প্ৰথমতে কি হয়, মানে খৰি কটা যে দিনটোৰ খৰি কাটিলে মানে যোনদিনা উৰুোৱা হয় ন। বা পিঠা পনাৰ কাৰণে মাহেত বা যোনখিনি মহিলা থাকে ন ঘৰত তেওঁলোকে পিঠা পনাৰ কাৰণে তোমাৰ লৈ যায় চাউল খুন্দিব যায়। মানে ঘৰত যোনটো চাউল মানে ঢেঁকীত খুন্দিব লৈ যায়। ঢেঁকীত খুন্দিলে পিঠা প বনালে আৰু যোনখন মানে মতা মানুহ। আহ ঘৰৰ মানে মুখিয়াল হওক বা বা তোমাৰ খুৰা হওক বা বৰ্তা হওক যিকোনো মতা মানুহ, দিনটো খৰি কাটিলে খৰি কাটি তোমাৰ মেজি জনালে। কাৰণ সেইটোৱে মেইন দেই মা মাঘৰ বিহুত যদি ক'ব যোৱা মেইনলি যদি আহ বস্তু বা মেইন থিং যদি ক'ব যোৱা সেইটো আ হৈছে, খৰি মেজি কাৰণ মেজিৰ ওপৰতে মাঘ বিহুটো ডিপেণ্ড কৰে। আৰু সেইটো কাৰণে চবেই খৰি কাটি মেলি ধুনীয়াকে মেজি সজাব। তাৰপিছত মাইকী মানুহখিনিয়ে পিঠা পনাৰ কাৰণে ৰেডি হ'ব। আৰু তেনেকে আৰু ৰাতি উৰুকা দিনটো হব, তাৰ পিছদিনা, সেইদিনা ৰাতিয়ে যোনটো মেজি বনাব সেইটো জ্বলাই দিয়া হয়। আৰু জ্বলাই থাকোতে কিছুমান নাম গাই। আৰু গান গাই সিহঁতে ফূুৰ্তি কৰে চবে। আৰু আৰু এটা মেইন মাঘৰ বিহুত যদি ক'ব যোৱা, সেইটো আহি গ'ল, এইটো আলু এইটো আমাৰ ইফালে গৰীয়া আলু বুলি কয়। আৰু সেইটো খোৱা যায় আও বা মিঠা আলু ক'ব পাৰে আৰু কাঠ আলু সেইটো মানে বহুত প্ৰয়োজনীয় হয়। সেইটো হয়। আৰু তেনেদৰে যদি ক'ব যাওঁ মাঘ বহাগ বিহু বহাগ বিহু নিয়মমতে এমাহৰ কাৰণে থাকে কাৰণ গোটেই ব'হাগ মাহটোতে উদযাপন কৰা হয়ে ন। ত' সেইটো কাৰণে বহাগ বিহু বুলি কোৱা হয়। কিন্তু প্ৰকৃততে উদযাপন কৰা হয় সাত দিনৰ কাৰণে। অ তেনেকে প্ৰতিটো দিনতে বেলেগ বেলেগ ধৰণে উদযাপন কৰি দিয়া হয়। ফাৰ্ষ্টৰ দিনা হৈ গ'ল গৰু বিহু। ছেকেণ্ড দিনা মানুহ বিহু। এনে ক্ৰমান্বয়ে গোঁসাই বিহু পৰি কৰি মানে বিহুতো লাষ্টলৈকে চেয়া বিহুলৈকে মানে কমপ্লিট হৈ যায়। এনেকে বহাগ বিহুতো উদযাপন হৈ যায়, আৰু যদি তেনেক্ষেত্ৰতেকে উদযাপন কৰা হয় ফূৰ্তি কৰা হয়। হুঁচৰি মৰা হয় বহাগ বিহুত এইটো ক'ব লাগিব হুচৰিটো মেইন মানে মেইন নিৰ্ভৰশীল হয়। াকে বহাগ বিহু ওৰতত আৰু এইটো টাইমতে খেতি বাতিৰ পৰা যিখিনি পোৱা যায় তাৰ পৰা একেই পিঠা পনা বনোৱা হয়। আৰু নেক্সট যদি একদম শেষৰটো বিহু যদি আমিও জানা তুমি জানা। তি কাতি বিহু
উম।
এই কাতি বিহুত অলপ কঙালী হয়। এইটো বিহু কিন্তু বাকী দুটা বিহুতকে বহুতেই মানে আহ কি কয় নিজান হয়। কাৰণ এইটো টাইমত মানুহে খেতি কৰিবলৈ যায় বা খেতি কৰা ষ্টাৰ্ট কৰে। সেইটো কাৰণে অলপ কমকে হয় এইটো ক্ষেত্ৰত আৰু ঠিকেই থাকে কিন্তু মানে ইমান যিমানতটো বহাগ বা মাঘৰ বিহুত হয় তাত কে অলপ কম হয় আমাৰ ইফালে এনেকুৱা হয় তালোকৰ ফালে অলপ কব জান জানিব পাৰিম নেকি কেনেকুৱা হয় হেৰিটো উম
ভাল লাগিলে আপোনালোকৰ সেইফালৰ মানে নীতি নিয়মখিনি শুনিবলৈ পাই অ আমাৰ ক'ব গ'লে একেই হয় যেনেকৈ আপুনি বহাগ বিহুৰ ক'লে আমাৰ গোটেই সাত বিহু সাত সাতদিন একেলগে চলে আমাৰ বিহুটো তেনেকৈ প্ৰথম দিনা গৰু বিহু মানুহ বিহু তেনেকে কে গোঁসাই বিহু তাৰপিছত লাষ্টৰ দিনাত চেৰা বিহু আৰু মাজত আমাৰ কিছুমান বিহু আহ যায় বাৰু মই পাহৰিলো বাৰু যি নহওক অ তেনেকে আমাৰ বিহুত ত আমাৰ ইয়াতে তেনেকে উদযাপন কৰা হয় ঠিক তাৰপিছত আৰম্ভ হয় ইয়াতে কাতি বিহু কাতি বিহুৰ সময়ত আমি কি কৰোঁ বহাগ বিহু আমি সকলোৱে জানে গতিকে মই বহাগ বিহুৰ বিষয়ে আমি মই বেছি ইয়াতে উল্লেখ নকৰোঁ বাৰু কাৰণ কিন্তু কাতি বিহুৰ কথাটো কৈছো কাতি বিহু খানি দিনা আমি ৰাতিপুৱা সে কৰো
হয় হয়
পদূলিটো আমি চাফ চিকুণ কৰোঁ ধুনীয়াকৈ চাফ চিকুণ কৰি কিনে আমি তাত তুলসীৰ গছ ৰোপণৰ কাৰণে আমি ধুনীয়াকৈ গাঁত চাত খান্দি কিনে আমি তাত তুলসীৰ গছ ৰুপোন কৰোঁ আমি তুলসী গছ ৰোপণ কৰি তাত ধুনীয়াকৈ তুলসীৰ তলত গধূলি সময়ত আমি চাকি দিওঁ আৰু তাতে আমি শৰাই আগবঢ়াও আৰু সেই শৰাই মানে গধূলি সময়ত আহি কিনে বা আমি খেতি পথাৰত গৈ সেই চাকি জ্বলাওঁ কাৰণ যিহেতু আমি ক কাতি বিহু মেইন হৈছে আমাৰ কৃষিৰ ওপৰত নিৰ্ভৰশীল কাৰণ সেই বিহুতোক কাতি বিহু বা কঙালী বিহু বুলি কোৱা হয় কাৰণ কাতি বিহুতটো হৈছে এই সময়ছোৱাত মানে মানুহৰ অভাৱ হয়। ভঁৰাল বোৰ উদং হৈ যায় সেইকাৰণে শ্ৰী লক্ষ্মী দেেৱীৰ ওচৰত বা পথাৰ যিহেতু তেওঁৰ ওচৰত গৈ কিনে আমি চাকি বন্তি জ্বলাওঁগৈ আহ, আৰু গধূলিসমূহ যেতিয়া আমি। কি জ্বলাওঁ এই চাকি জ্বলোৱা সময়ত আমি এনেকে। আহ তুলসী ত তলত হওক বা নাৰিকলত নাৰিকল, গছৰ তলত হওক, খালৰ পাৰত হওক। মানে পথাৰত হক তেনেকে তেনেকুৱা জেগাত আমি শৰাই আগবঢ়াওঁ। আৰু এই শৰাইবোৰ আমাৰ গাঁৱৰ ওচৰৰে যি। ল'ৰা ছোৱালী থাকে সেই ল'ৰা ছোৱালীবোৰ ওলাই আহে। গধূলি সময়ত ওলাই আহি কিনে। মানে সেই চহ- প্ৰইছ মানে এইবোৰ। চুৰ কৰিবলৈকে আহে মানে এইটো এটা নিয়ম হয় মানে আমাৰ অ হয়তো এইটো মই নাজানো আপজনী। ফালে এইটো আছে ন নাই কিন্তু লোৱাৰ আছামত মানে আমাৰ নামনি অসমত এইটো মানে বহুলভাৱে প্ৰচাৰিত আমাৰ এইটো, মানে বহুলভাৱে আমাৰ কৰা আছে এইটো। বস্তু আৰু আমি। সৰু অৱস্থাত আমিও কৰিছিলোঁ এই বস্তুটো গতিকে ভাল লাগে যদিও এইটো কঙালী বুলি কোৱা হয় কিন্তু ভালেই লাগে তাৰপিছত কাতি বিহুৰ, পিছত আমাৰ আৰম্ভ হৈ যায় আমাৰ মাঘ বিহু, ত' মাঘ বিহুৰ একে হয়, আমাৰ প্ৰচেষ্টা। আপোনালোক। ফালে খৰি ব্যৱহাৰ কৰা হয়, কিন্তু আমাৰ ফালে ইয়াতে।
উম।
খৰি ব্যৱহাৰ কৰা নহয় আমি ইয়াতে যেতিয়া বনাওঁ মেজি বনাওঁ আমি নলবাৰীৰ ফালে বা আমাৰ ল'ৰা আচামৰ যিমানখিনি অ, জিলা আছে। তাত আমি কি কৰোঁ। জাহ দিউ জাহ। মানে হৈছে আপোনাৰ যিবোৰ গছৰ ঠানি ঠাল ঠেঙুলি আছে। সেই ঠাল ঠঙুলিবোৰ আমি গাঁৱৰ। ডেকা গাভৰু যিমান আছে। সকলে মিলি কিনে থাল টেঙুলিবোৰ কাটিবলৈ যাওঁ এদিন বন্ধৰ দিন মিলাই কিনে আমি এ কাটিবলৈ যাওঁ। তাৰপিছত এদিন আমি কাটিবলৈ যাওঁ প্ৰথম দিনা আমি দিব যাওঁ যিখিনি আম আমাৰ সেই হয় ঠাল ঠেঙুলি সেইবোৰ কাটি থৈ দিওঁ সেইখিনি আমি পুঁজিৰ ভিতৰত দিওঁ মানে। আৰু। তো সেই বস্তুখিনি আমি যোগাৰ কৰি লওঁ। অ খেতিপথাৰত থকা যিখিনি আমাৰ।
উম।
নাৰা বুলি কওঁ এক্চোৱেলি। নাৰা মানে হৈছে আমাৰ ধানৰ। পৰা যিটো অৱশিষ্ট অংশ ওলাই মানে ধান ৰওঁতে মানে। অৱশিষ্ট অংশ হ'লে সেইটো আমি ব্যৱহাৰ কৰোঁ ইয়াতে। ত' আৰু কলৰ যি। টো আমাৰ সে থাকে কলপাতৰ যিটো শুকান অ কলপাত থাকে, সেই কলপাত। তাত আমি। মেজিটোৰ চাৰিও। আমি ইয়াতে মেজিটোক পুজি বুলি কওঁ আমি বুলি নকওঁ আমি ইয়াতে আমি পুজি বুলি ক এইটো বস্তু গতিকে তেনেকে আমাৰ মাঘ বিহুতো তেনেকে উদযাপন কৰা হৈ যায়। ইয়াতে আৰু। মাঘ বিহুৰ আগদিনা উৰুকা হয় উৰুকাৰ দিনা সকলোৱে মিলি একেলগে ভোজ ভাত খাওঁ। হাঁহেই হক মানে ছাগলী হওক তেনেকে আমি ভোজ ভাত খাওঁ ইয়াতে ত তেনেকে আমাৰ বিহুটো আমাৰ খতম হয় আৰু।
হয় হয়। ঠিক কৈছে, অ' এটা কথা, কাৰণ আপুনি যেনেকে ক'লে হুটো সেইটো ছাইডো অলপ অলপ উদযাপনটো অলপমান হ'লেও বদলি আছে। বা মাইফল অলপমান বদলি আছে, কিন্তু এইটো ক্ষেত্ৰত মই এটা কথা কথা কৈছো আপোনাক যে, আপোনাৰ যদি কয় এই তিনিটা বিহুত আপোনাৰ কোনটো বিহু এনে বেছি ভাল লাগে।
মোৰ ভাল লগা এটা বিহু হৈছে মাঘ বিহুটো।
মাঘ বিহু। অঔ। ভাল মোৰো একে মোৰো এইটোৱে ভাল লাগে। মাঘ বিহুটো। বাকী আপোনাৰ পৰা কথাবোৰ জানি ভাল লাগিলে।
হয়, হয়। মোৰো ভাল লাগিল আপোনালোকৰ না উজনি অসমৰ যিটো ৰীতি নীতি বা সেইখিনি কথা। কথা গম পালোঁ।
হয় অ' ঠিক আছে। তেনেহ'লে আকৌ এবাৰ যদি নতুন যদি কিবা এটা জানিব লগা হয় আপোনালৈ কল কৰিম। অ' অ' হ'ব তেনেহ'লে। হ'ব দিয়ক।
ঠিক আছে, ঠিক আছে ভাল লাগিল।